হেল্ল' হয-হয়। নমস্কাৰ, আপুনি ব্যস্ত আছে নেকি?
অ' নাই মই বৰ্তমান ব্যস্ত নহয়। আঁহ',
হয়-হয়, মই-ই মই আপোনাৰ পৰা- অ' জলসম্পদৰ বিষয়ে অলপ জানিব বিচাৰিছিলো, আপুনি জনাব পাৰিবনে?
হয়, মই যিখিনি মানে জলসম্পদৰ বিষয়ে মই নিজে- জ্ঞাত মই সেইখিনি আপোনাক জনাব পাৰিম।
হয়, আপুনি জলসম্পদৰ বিষয়ে মোক অলপ জনাবচোন।
হয়, আঁহ', - জলসম্পদ বুলিলে না আমাৰ- চাৰিওফালে মানে এ' যিমান মানে পানী আছে বা- যিখিনি য-যৰ পানী যৰ পৰা আমি পানী মানে ব্যৱহাৰ কৰিব পাৰো। সেই সেইবোৰকে ভালতে জলসম্প বুলি কোৱা হয় ধৰি লওক নদীৰ পানীয়ে হওঁক বা ভূগৰ্ভৰ পানীয়ে হওঁক এ এই পানী বোৰো এক খাল বিল নদ নদী হয়। এই জলসম্পদ বুলি আমি সাধাৰণতে এইবোৰকে কওঁ
হয়। আপুনি জলসম্পদ অ' সংৰক্ষণ কৰাটো আমাৰ বাবে প্ৰয়োজন বুলি ভাবেনে?
হয় নিশ্চয় জলসম্পদ আহ সংৰক্ষণ কৰাটো উম প্ৰয়োজনীয় হয় কিয়নো উম বৰ্তমান এ যি মানে পানীৰ এ মানে এ এক পাৰ্চেন্ট মানে মানুহে এ ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ উপৰিও পানীবোৰ দূষিত হৈ আহিছে আৰু জনসংখ্যা বৃদ্ধি হৈ গৈছে ভৱিষ্যতত মানে আমাৰ পানীৰ যাতে নাটনি নহয় পানীৰ অভাৱ নহয় তাৰ কাৰণে আমি জলসম সংৰক্ষণ কৰিব লগা হয়। আৰু লাগে মই লাগে বুলি ভাবো। অ' অতি প্ৰয়োজনীয়।
হয়, হয়। আপুনি অ', অ' জলসম্পদটো। ক'ত ক'ত ব্যৱহাৰ কৰে বা কি কি মানে সেয়া মানে কি কিহত কিহত ব্যৱহাৰ কৰা হয়, আপুনি মোক অলপ জনাব পাৰিবনে।
হয়, হয়, জলসম্পদ অহ, আমি ব্যৱহাৰ আমি প্ৰথম ত' প্ৰথমতেটো আমি পানী খাবই লাগে অ' সেইটো জানো। তাৰ উপৰি আমি কৃষি কৃষিত আমি পানী দিওঁ, খেতি পথাৰত পানী দিওঁ অহ আমি জলবিদ্যুৎ এ ধৰি লওক আমি বিদ্যুৎ মানে উৎপত নকৰিবৰ কাৰণে আমাক পানীয়ে লাগে। আহ, তাৰ উপৰিও আমি মীন পালন কৰিবলৈও পানী লাগে। আহ, যাতায়ত ধৰি লওক উম। নদী, নদীৰ নাও ধৰি লওক নাও জাহাজ আদি অহা যোৱা মানে কৰিবলৈও আমাক জলসম্পদৰ প্ৰয়োজন হয়। মই ভাবো জলসম্পদৰ যথেষ্ট গুৰুত্ব আছে।
হয়, জনসম্পদটো আমাৰ বাবে অতি প্ৰয়োজনীয় হয়। আপুনি আহ অ', পানী ধৰক এইটো এটা নবীকৰণ যোগ্য সম্পদ। অ', হয়- হয় নে নহয় এইটো জানেনে?
হয় পানী। আহ, জলসম্পদ আহ আমি আহ' এইটো বিষয়ে। মই ইমান বেছি জ্ঞাত নহয়, আপুনি অকনমান জনাই দিয়কচোন আমি এইটো জল নৱীকৰণ কৰিব পাৰো নে নোৱাৰো।
হয়, পানীতো এটা নবীকৰণ যোগ্যই সম্পদ হয় অ'। এইটো ধৰক যিবিলাক পৃথিৱীত ধৰক বাষ্পীভৱন হয়, বা শন ভৱন, বৃষ্টিপাত।
হয়।
এইবিলাক ধৰক এইবিলাক অ', মানে এইবিলাকৰ মাধ্যমেৰে মানে ধৰক অ' পানীটো আমাৰ অ' এইটো কি বুলি ক' ভৰ্তি হৈ থাকে বা হেৰি নে টো জমা হয়।
হয়', হয়',। অ', এনেদৰে আকৌ বৰষুণৰ যোগেদি মানে পানী উম', পৃথিৱীলৈ। আহে পৃথিৱীৰ নদ-নদীত জমা হয়', হয়', এইটো হয়', মইও এতিয়া বুজি পালো নবীকৰণ যো দংক তাত
হয়',
পানী মই এতিয়া আপোনাৰ এটা কথা সুধিব বিচাৰিছিলো। অ', পানী প্ৰদূৰষণ এ' হোৱাটো আপুনি। অ', ভাবেনে পানী প্ৰদূষণ হৈছে নে হোৱা নাই বা আপোনাৰ। গাঁৱত পানী কেনেধৰণে প্ৰদূষন হৈছে আপুনি অকনমান।
হয়', পানী- পানী প্ৰদূৰ্ষণতটো হৈছে। কাৰণ মানুহে যিবোৰ মানে ধৰক ঘৰত যিবোৰ। নে লেতেৰা বস্তু ধৰক উম', যিমান খিনি মানে ব্যৱহাৰ কৰে লেতেৰা বস্তুবিলাক ধৰক পানীত। পদালিত তেনেকুৱাও পানী প্ৰদূষণ হয়।
হয়',
ধৰক আমি এ'। ধৰক কেতিয়াবা আমি যিবোৰ মানে বেয়া লেতেৰা যিবোৰ মানে। ধৰ এই গৰুৰ গ- এইটো গোবৰ। সেই- সেইবিলাক পেলালেও কিজানি পানী প্ৰদূষণ হয় মানে লেতেৰা বস্তু বোৰ।
হয়', হয়',
হয়',
হয়', উম', ভাল লাগিল জানিব পাই।
হয়। আপুনি বৰষুণৰ পানী সংৰক্ষণ কৰাতো। অ মানে প্ৰয়োজন বুলি ভাবিনে।
হয় নিশ্চয় বৰষুণৰ পানী সংৰক্ষণ কৰাটো। প্ৰয়োজন হয় আমি খাই বিলৰ জৰিয়তে আমি নদ -নদীৰ জৰিয়তে। পূণৰ পানীকৈ সংৰক্ষণ কৰিব পাৰো আৰু বৰষুণটো আমাৰ। সদায় নহয় ন এাৰ নিৰ্দিষ্ট বতৰত বা। অ জলবায়ুৰ বাবে হয় তাৰ পিছত যেতিয়া বৰষুণ নহ'ব তাৰ পিছতো যাতে আমি। পানী ব্যৱহাৰ কৰি থাকিব পাৰো খেতি পথাৰতে হওঁক বা। উ আমি নিজৰ এ দৈনন্দ দিন কামতে। আমাৰ কোম্পানীৰ যিহেতু লাগি। ব কেনে আমি গৰুৰ পানীটো সংৰক্ষণ কৰি থোৱাতটো। উচিত হয় আৰু কৰিব লাগে আমি বৰণৰ পাণী সংৰক্ষণ।
হয় বৰষুণৰ। পানীও আমি সংৰক্ষন কৰিব কৰি ৰাখিব লাগে কাৰণ সুগৰ্ভৰ। পানীয়ও ধৰক মানে। আগৰ তুলনাত বৰ্তমানতটো বহুত কমি গৈছে হয়। কাৰণ এতিয়া মানুহে ধৰক গছ গছনিবোৰ কাটি পেলাইছে তাৰ। ফলত এতিয়া ধৰক বৰষুণো কমি গৈছে। আপুনি আৰু ধৰ জলবিদ্যৎ জলসম্পদৰ বিষয়ে। যদি আৰু কিবা জানি অলপ মোক জনাব পাৰিবনে।
হয় নিশ্চয় মই যিখিনি জানো আপোনাক জনাব বিচাৰিম জল। অ সম্পদ আমি বিশেষকৈ সংৰক্ষণ কৰিব লাগে অ জলসম্পদ। হৈছে মানুহৰ মানে বহুত বেছি উপযোগী আমাৰ। জনসংখ্যয়াাও বৃদ্ধি হৈ আহিছে, প্ৰদূষণো বাঢ়ি আহিছে আৰু উম আমি পানী বচাবলৈ প্ৰথমতে আমি জলসম্পদ সংৰক্ষন কৰিব লাগিব। অঁ তাৰ উপৰিও আমি আমি জলসম্পদ যিহেতু কৃষি জলবিদ্যু ধৰক বা আ--ম মছ এপুৱা পুহিবলে হওক। সকলো কামতে ব্যৱহাৰ কৰো। আমাক জলবিদ্যুৎ সংৰ ক্ষণটো একদম এটা অ মানে প্ৰয়োজনীয় অ বুলি ক'ব পাৰি। তাৰ উপৰিও আমি প্ৰদূৰ্ষণ বিশেষকৈ এই পানীখিনি অ জলসম্পদ প্ৰদূষণ কৰাৰ কাৰণে আমি কিছুমান ব্যৱস্থা লোৱাতো উচিত। আ উম যাতে আমি যিখিনিয়ে পানী আমি ভোগৰ বস্তুৱে হওব বা বৰষুণৰ পানী হওক আমি তুমি যদি প্ৰদূষণ নোলোৱাকে আমি ৰাখিব পাৰো। তেতিয়া হ'লে নিশ্চয় আমাৰ ভৱিষ্যতলৈ আমাৰ পানীৰ নাটনি নহ ব। অঁ এইখিনিয়ে মই হোঁ ক'বলৈ বিচাৰিছো।
জলসম্পদ বুলি ক'লেটো আমি ধৰক এতিয়া পানীটো বিশেষ জানো। কিন্তু এতিয়া জলসম্পদৰ অঁ ধৰক যে বৰষুণৰ পানীটো সংৰক্ষণ কৰিবলে কৰিব লাগে তেনেকা। আপুনি অঁ ধৰক বৰষুণৰ পানী এনে এনে ধৰক দেখিছেনে ক'ৰবাত যে মানুহে অঁ বৰষুণ আহিছে ধৰক এ মানে পানীতো সংৰক্ষন কৰিছে। তেনেকুৱা কৰবাত দেখিছে নেকি?
ও কৰো কৰো বিশেষকৈ বৰষুণ আহিলে আমাৰ গাঁৱত এ ধৰি লওক ঘৰৰে বাল্টিয়ে হওক বা আ চৰিয়াই হওক আমি ও পাতি থৈ দিওঁ মানে যাতে বৰষুণৰ পানীতো আমি তাত জমা কৰিব পাৰো আৰু ঘৰুৱা দি বহুতো কাম কৰিব পাৰো। তাৰোপৰিও পুখুৰীৰ পৰা আমি অ সেইকাৰণে খান্দো যে আমাৰ যাতে খৰালি কালতো মানে আমি কাপোৰ ধোৱাই হওক বা খেতি পথাৰত পানী দিয়েই হওক বা নিৰ্দিষ্ট কাম কৰিব কৰো। তেনেদৰে আমি নিজে সংৰক্ষণ কৰি আছো, বৰষুণৰ পানী সংৰক্ষণ কৰো। বা গাঁৱত এ গাঁওবোৰৰ অঞ্চলত সকলোৱে জানে বৰষুণৰ পানী সংৰক্ষণ কৰে। আৰু চহৰতো মানুহে বৰষুণৰ পানী সংৰক্ষণ কৰি অনেক খোৱা পৰ্যন্ত দেখা যায়। তেওঁলোকে সেই পানী পৰিষ্কাৰ কৰি আকৌ খায়।
হয়। কিছুমান কাৰণ যিমান বৰষুণ হ'লেও ধৰক কিছুমান দেশত মানে বৰ্তমান এতিয়াও যিমান বৰষুণ হ'লেও মানে অঁ, পানীৰ নাটনি হৈ, মানে হৈ আছে।
পানীৰ নাটনি হৈ আছে। হয়, পানীৰ নাটনি হৈ আছে। কাৰণ পানী এ যিমান পানী আমি পাওঁ তাত তাতকৈ বেছি পানী মানে দূষিতও হৈ আছে পানীবোৰ খোৱাৰ বাবে উপযোগী নহয়, খেতি পথাৰত দিয়াৰ বাবে উপযোগী নহয় কিছুমান পানী।
হয়, মানে ধৰক এতিয়া জনসংখ্যা বৃদ্ধি হৈছে। হৈ পেলাই মানে এতিয়া মানে কি মানুহে অ ধৰক মানে যি যিমানখিনি আমি মানে, আমাৰ প্ৰয়োজনীয় পানী আমি যিমানখিনি
কি কিয় পানীৰ প্ৰদূষণ হৈছে তাৰ কিবা উপায় বা ৰোধ কৰাৰ কিবা উপায় আপুনি জানে নেকি?
পানী প্ৰদূষণটো কিয় হৈছে সেইটো সুধিছে আপুনি? হয় এইটো মানে মই ইমানখিনি জ্ঞাত নহয় ইয়াৰ পৰা মানে ধৰক এতিয়াতো মই-মই যিখি খিনি জানো আৰু ধৰক অঁ জনসংখ্যাটো বৃদ্ধি হৈছে মানুহে ধৰক যিমানখিনি হয় যতে ত'তে যিকোনো বেয়া বস্তু পেলাই ধৰক পানীত-পানীত হয় নলা-নৰ্দমা হয় তেনেকুৱাকে ধৰক এতিয়া ব্ৰহ্মপুত্ৰৰ পানীও ধৰক অঁ সেই মানে ধৰ এইটো কি বোলে অ প্ৰদূষণ হৈ আছে। ব্ৰহ্মপুত্ৰ পানীয়ত কাৰণ তাত মানুহে যাই পেলাই মানে ধৰক যিমানখিনি বেয়া বস্তু আছে ধৰক এই পলিথিন হওক
অ‍ঁ-অঁ-অঁ! হয়।
পানী বটল এইবিলাকতো মানুহে পানীতে পেলাই দিয়ে ন ত তেনেকে।
আমি কিছুমান পানী যেনেকে ব্যৱহাৰ অনুপযোগী হৈ আছে। সেইকাৰণে আমি জলসম্পদ সংৰক্ষন কৰিব লাগে, দূষিত কৰিব নালাগে মই এইখিনিয়ে জলসম্পদৰ ওপৰত মানে মই জানো বা মই ভাবো আৰু এইখিনি কৰাটো উচিত দূষিত কৰি কৰিব নালাগে।
হয়। অঁ মানুহে মানে ধৰক যিমানখিনি মানে আমাৰ পানীৰ প্ৰয়োজন যিমানখিনি আমি ব্যৱহাৰ কৰিব লাগে তাতকে মানুহে ধৰক বেছিকে ব্যৱহাৰ কৰি আছ আছে। মানে এনেই মানে কি অপচয় কৰি আছে মানুহে পানী।
হয় নিশ্চয়।
ধৰক গাঁও অঞ্চলতো মানুহৰ ইমানখিনি পানী নাটনি নহয় কাৰণ মানুহে অঁ! গাঁও অঞ্চলত ধৰক ভূ-গৰ্ভৰ পৰা পানী পায়। ধৰক বেলেগ চহৰ হওঁক মানে বেলেগ চহৰত ধৰক পানীৰ নাটনি মানুহে মানে এ পানীবোৰ পানী মানে-মানে মানুহে নাপায়েই। কিছুমানে বহুত কমকৈ মানে কম-কম কৈ খৰচ কৰে তেওঁলোকে। এতিয়া গাওঁ অঞ্চলৰ মানুহে ধৰক মানে হয় খাল, বিল আছে যিহেতু সেইটোৰ কাৰণে হয়। তেনেকে মানুহে গাওঁ অঞ্চলৰ মানুহৰ ইমানখিনি অসুবিধা নহয়। চহৰৰ মানুহৰ বেছি অসুবিধা হয় পানীৰ বাবে।
হয়-হয়, নিশ্চয় হয়। ঠিক আছে ভাল লাগিল আপ আপোনাৰ পৰা ইমানখিনি পানীৰ বিষয়ে জানিব বা জলসম্পদৰ বিষয়ে আপুনি মোক এইখিনি সোধাৰ বাবে বা মই ক'ব পৰাৰ বাবে ভাল লাগিল আপোনাৰ পৰাও কিছু কথা জানিলোঁ।
হয় অঁ আপুনি জলসম্পদৰ বিষয়ে মোক মোকো যিখিনি ক'লে আহ মইও ভাল পাইছোঁ কাৰণ মইও বহুত কথা জানা নাছিলো আপোনাৰ পৰা জানিছোঁ। আপুনি জলসম্পদৰ বিষয়ে কৈছে। অঁ! বা বৰষুণৰ বিষয়ে কৈছে বৰষুণৰ পানী কিয় সংৰক্ষন কৰিব লাগে। মইও জনা নাছি এইখিনি মানে জানি পেলাই মোৰো ভাল লাগিছে। আপোনাৰ পৰা জানিব পাৰি কিনে। ঠিক আছে মই ধন্যবাদ।